ভনোকি
এয়া আছো তুমি
মই তোমাৰ সেই চাহ তাহ অকন খাই পেলাই ৰাস্তাত অকনমান খোজকাঢ়ি আছো
অঁ ভাত চাত বনোৱা নাই নেকি
ভাত মায়ে বনাই আছে বনাই আছে
অঁ অঁ গৰম পৰিছে ন আমাৰো অ আছো আছো বাৰু দেই িকেই আছে বাৰু
এ গৰম মানে তাৰতিয়া বৰষুণ দি আছে যদিও গৰমতো দেখোন কমা নাই
অ তাকেহেটাই এইটো মানে এই হৈছে মানে তেনেুৱা
একদম একদম
বতৰ হে, তেনেকুৱা হৈছে তোমাৰ হেৰি হোৱা নাই মানে, ঠাণ্ডা
অ', বতৰটো মানে, গোমা হৈ আছে যদি বৰষুণ দিছে যদিও, গৰমতটো দেখোন কমা নাই ফেন নহ'লে দেখোন, ৰাতি শুবই নোৱাৰি। তাকে, হেৰি এই তোমাৰ লগৰ মোৰ বিষয় এটা আলোচনা কৰিব লাগিছিলো।
অ', কোৱাচোন
মানে, সেই প্ৰবন্ধতা লিখিবলগীয়া হৈছে মোৰ ভাগৰ।
অ',
তাকে, তোমাৰ আমাৰ যে আমাৰ এতিয়া তোমা আমাৰ অসমতে তুমি চোৱা, যে বন্য হস্তি বা, বন বিভিন্ন যিবোৰ বনৰীয়া জীৱ জন্তু। সেই জীৱ জন্তুৱে মানে, বিভিন্ন সময়ত আমাৰ মানুহৰ লগত একদম অ', মানে তোমাৰ এটা সংঘৰ্ষ হৈ থাকে।
হৈ থাকে, হৈ থাকে।
আৰু বিভিন্ন ধৰণৰ আমি বৰ বৰ বহুত। বহুত, ডাঙৰ, ডাঙৰ আমি এতিয়া নিউজত দেখিবলৈ পাওঁ যে বনৰীয়া হাতীৰ লগত, মানুহৰ মুখামুখি সংঘাতৰ ফলত, এ কিছুমান মানুহৰ মৃত্যু হৈছে, বা বনৰীয়া হাতী কিছুমানৰ এক্সিডেন্ট হৈছে হয় নাই বাৰু। এই, এই এনেকুৱা কথাবোৰাক তুমি মানে। তোমাৰ মন্তব্য কি ৰাখিবা মানে, মোৰ যাতে মোৰ প্ৰবন্ধটোৰ বাবে যাতে, সুবিধা হয় তেনেকুৱা মোক কিছুমান মানে ডাটা দিয়াচোন
হয়, হয়, এতিয়া চোৱা এয়া মানুহ আৰু প্ৰকৃতিৰ মাজত সংঘৰ্ষ হব কেতিয়া যেতিয়া, কাৰোবাৰ নিশ্চয় অনিষ্ট হওঁ আচলতে প্ৰকৃতিৰ প্ৰকৃতিৰ নীতিৰ বিৰুদ্ধে, যেতিয়া যাব তেতিয়া আচলতে প্ৰকৃতিৰ লগত মানুহৰ সংঘৰ্ষ হব। এতিয়া, আমি বাস্তৱিক ক্ষেত্ৰখন অনুধাৱন কৰি চালে, আমি দেখা পোৱা যায় কিন্তু প্ৰায়ভাগ। খিনি দুখ, এই সংঘৰ্ষৰ ক্ষেত্ৰত প্ৰায়ভাগ খিনি দুখ আমাৰ আছে। কাৰণ, কোনো জীৱ জন্তু এটাই নিজৰ ঠাই এৰি আহি। কোনো ফূৰ্তিত মানুহৰ ওপৰত আক্ৰমণ নকৰে, বা মানুহৰ সমাজত সোমাই অ', মানে তোমাৰ চাঞ্চল্যৰ সৃষ্টি নকৰে গম পাইছ।
একদম সঁচা কথা, নিজৰও ঘৰৰ পৰা গৈ কেতিয়াও এ, মানুহৰ ক্ষেত্ৰতো চ নিজৰ ঘৰৰ পৰা গৈ কোনো এটা জীৱই মানে বেলেগকৰ বাসস্থানত, গৈ পেলাই বাস বেগ অঞ্চলত গৈ পেলাই কেতিয়াও অনিষ্ট সাধন নহয়
নকৰে, নকৰে, নকৰে, সেইটো সেইটো সেইটো প্ৰকৃতিৰ নিজ নিয়ম প্ৰতিজোপা গছে প্ৰতিজোপা নিজৰ হয়, থাকে হয়, নাই বাৰু।
হয়, এইটো প্ৰকৃতিৰ এটা নিজস্ব নিয়ম হয়।
নিজ নিজৰ স নিজৰ নিজৰ নীতি অনুসৰি নিজে অটল থাকে এ সেই ত্ৰত ত আমি তেওঁলোকৰ বা জীৱ জন্তুবিলাকৰ বাসস্থান। ভাড়া কৰি খাদ্য হাৰা কৰি, যদি আমি নিজৰ উন্নয়ন যদি কেৱল বিচাৰি থাকো। তেতিয়া তেওঁৰ প্ৰতিবাদ কৰিবলৈতো আহিবই, আমি মানুহ হলেতো প্ৰতিবাদ কৰো। নিমাত জীৱ জন্তু বিলাকে কেনেধৰণে, প্ৰতিবাদ কৰিব ওলাইটোোতো আহিবই। আৰু ওলাই আহিলে আৰু মানুহৰ মাজলৈ ওলাই আহিলে মানুহৰ আতংকৰ সৃষ্টি হ'ব। প্ৰথমতে, প্ৰথমতে, তেওঁলোকে আক্ৰমণ ন কৰিলেও মানুহৰ আহ হেৰি দেখি আক্ৰমণ কৰিব
হা
দেখি। আৰু তেতিয়া মানুহ আৰু, হেৰিয়ৰ সংঘৰ্ষ হ'বই কাৰোবাৰটো মৃত্যু হ'বই হয়, জীৱ জন্তুৰ হ'ব নহয় মানুহৰ হব।
হয় তুমি এইটো একদম মানে শুদ্ধ কথাটো কৈছা যে আমি যদি কাৰোবাৰ যদি বাসস্থান যদি কাৰোবাৰ যদি খাদ্য যদি অনিষ্ট কৰোঁ তেতিয়া নিশ্চয় আমাৰ ওপৰতো কোনোবাই আক্ৰমণ কৰিব, এইটো প্ৰকৃতিৰ নিয়ম আৰু এইটো এজন মানুহে এজন মানুহৰ লগত আমি সদায় কৰি আহিছোঁ, আমি দৈনন্দিন জীৱনততো দেখি আছোঁ।
হয় হয় হয়।
এতিয়া চোৱা আমাৰ মানুহবোকে এনেকুৱাকৈ ভাবিছে আমিয়ে জীৱশ্ৰেষ্ঠ পৃথিৱীখনত বা কৰিছোঁ আমি-আমিয়েই মানে সৰ্বোচ্চ, হয় আমিয়ে আছোঁ কেল আ, আমিয়ে সৰ্বোচ্চ হৈছে আমাৰ সকলো ক্ষমতা আমাৰ হাততে আছে কিন্তু এনে নহয় কথাবোৰ
হয় হয়।
কাৰণ প্ৰকৃতিত আমাৰ পৰিৱেশত বৰ্তমান বহুত আছে, এতিয়া তুমি চোৱা হাবিত প্ৰত্যেকবোৰ জীৱনটো হাবিতে বাস কৰে হয় নহয় কোৱা? এতিয়া প্ৰত্যেকটো আন কি গৰু, ছাগলী ম'হ, মেথন, হাতী এইবোৰ চব বস্তু হাবিৰেই আছিলে কিন্তু আমি মানুহবোৰে কি কৰিলোঁ সিহঁতৰ বাসস্থান সিহঁতৰ খাদ্যত ধ্বংস কৰি পেলাই আমি আমাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিচাৰিলোঁ সেইবাবে গৰু ছাগলী আজিকালি আমি পোহনীয়া হৈ গ'ল, আজিকালি বনত তোৰ নাথাকেই গৰু, কিন্তু তাৰ আৰম্ভণি কেতিয়া হৈছিলে যেতিয়া আমি বৃহৎ বৃহৎ বনাঞ্চলসমূহ ধবংস কৰি পেলাই আমি নিজৰ খাদ্য সন্ধান কৰিলোঁ নিজে যেতিয়া থাকিবলৈ ডাঙৰ ডাঙৰ বনাঞ্চলসমূহ আমি ধ্বংস কৰি পেলাই তাত ঘৰ বনালো গতিকে তেনে ক্ষেত্ৰত কি হৈছে বনঞ্চলত থকা যিবোৰ বনৰীয়া পানী, সেই বনৰীয়া পানীবোৰে খাদ্যহাৰৰ বাসস্থা নহৈ গৈছে। বৰ্তমানেও কিন্তু আমি যি এতিয়া মানৰ সভ্যতা যেতিয়া আমি বিকাশ এতিয়া তুমি ক'ব পাৰে চোৱা প্ৰত্যয়েকটো জীৱৰ ভিতৰত আজি মানুহৰ ইমানেই বিকাশ সাধন হ'ল নহয় ইমানেই মানে তোমাৰ মানুহ জাতিটো বাঢ়ি গলো যে আজি পৃথিৱীৰ স-সৰ্বাধিক ঠাই আমি মানুহে দখল কৰি আছোঁ, আৰু জীৱ জন্তু জীৱ জন্তুবোৰোঁ জীৱ জন্তুবোৰক আমি কেৱল নিয়ন্ত্ৰণত ৰাখিছোঁ, এনে ক্ষেত্ৰত কি হৈছে বনাঞ্চলত থকা জীৱ জন্তুসমূহক যেতিয়া আমি চেপি চেপি, চেপি চেপি নি আছোঁ সেইবোৰ যেতিয়া ধৰি বান্ধি আহি পেলাই আমি সেই পিঞ্জাৰ ভিতৰত যেতিয়া আৱদ্ধ কৰি ৰাখিছোঁ তেনে ক্ষেত্ৰত কিন্তু সিহঁতে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান আমি দেখিছোঁ হয় না কোৱা? এতিয়া সেই বনাঞ্চলৰপৰা যিখিনি তি হওক ম'হ হওক, মেথন হওক এই জীৱ জন্তুবোৰ ওলাই আহিছে, ওলাই আহি পেলাই মানুহৰ বাসস্থানৰ মানুহৰ খাদ্য যি গোটাই থ তাকে সেই খাদ্যত আহি পেলাই আক্ৰমণ কৰিছে আৰু তেওঁলোকতো জীয়াই থাকিব লাগিব।
লাগিব লাগিব নিশ্চয়।
আমি মানুহে তেওঁলোকক মাৰি কাটি খাই পেলাই জীয়াই থাকিলে নহ'ব নহয়, তেওঁলোকে কি জীয়াই থাকিব লাগিব। এতিয়া আমি মানুহ হ'লে আমাক যদি বেলেগ মানুহে আক্ৰমণ কৰে আমি তেওঁলোকক মাৰি দিম বা কিবা কৰি দিম, আ, আমি কৰিম তেনেকুৱা, কিন্তু সেই জীৱ জন্তুবোৰেও মানে আমাৰ মানুহৰ প্ৰতি মানে এ, আতংকৰ চি মানে ভয়তটো খাই আছে কিন্তু ভয়টো এনেকুৱাকে খাইছে যে আমি সিহঁতক নেমাৰিলে আমি জীয়াই নাথাকো গতিকে সেই তেনেকুৱা কিছুমান কাৰণৰ মানে বৰ্তমান নামি আহিছে মানে পাহাৰৰপৰা।
হয় হয়, হয় হয় গ'ম পাইছোঁ গ'ম পাইছোঁ এইখিনি, এতিয়া আমি চ চাবা দেই পৰিৱেশত যদিলৈ যাওঁ, আমি গ'ম আমি নিজে মানুহে জানো যে এটা সৰু এটা পৰুৱাৰপৰা এটা হাতী লৈ প্ৰত্যেকটো উপাদানৰে পৰি প্ৰত্যেকটো জৈৱিক উপাদানৰে পৰিৱেশত কিমান ভূমিকা আছে, এটাৰ অবিহনে টাই জীয়াই থাকিব নোৱাৰে। এটা বিলুপ্তি ঘটিলে খাদ্য শৃংখলে হওক, পৰিৱেশৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত প্ৰব্লেম আহিব কথাখিনি, আমি গম পাওঁ হয়নে হয়নে তেনেকুৱা ক্ষেত্ৰত, কিন্তু সেই এতিয়া সেই ক্ষেত্ৰত এতিয়া চাবা মই এতিয়া আমাৰ এই টাউনৰফালে আ, বি টাউনৰফালে এটা খুব এটা কথা শুনি থাকোঁ কি গ'ম পোৱানে? বান্দৰে, বান্দৰৰ সমস্যাটো মই বহুত শুনি আছোঁ। তে বান্দৰ সেই টাউনত বান্দৰ বহুত বাহিৰত বস্তু থব নোৱাৰি কাৰেনে এতিয়াও এটা কথা কোৱা শুোন বাৰু মানুহখিনিয়ে যেনিবা গোটেই নিজৰ বস্তু চস্তু যেনিবা চব ভিতৰতে সোমাই ললে সিহঁতি খাব কি সেই লথঙা চহৰখনত খাব কি সিহঁতি
সেইটোতটো ডাঙৰ কথা এটা
যত গছ গছনি নাই যাত যত ফল মূল এটা নাই সিহতি খাব কি
সেইটোয়ে নহয় এতিয়া আমি মানুহকে গছ গছনি কাটিছো আনকি তুমি এতিয়া যদি এটা বঞ্চলত যদি যোৱা তুমি তাত ফল মূলৰ এজোপাও গছ নোপোৱা যিজোপা আছিলে সেইজোপা মানে সেই যিজোপা গছ আছিলে সেইজোপা মানুহে দখল কৰি সেইবোৰ আনি পেলাই বিক্ৰী কৰিবলৈ লাগিল এতিয়া সেই ঠাইত থকা নিজৰ নিজৰ যি মানে আহ যিবোৰ স্থানীয় জীৱ জন্তু আছে সিহঁতে যে পূৰ্বৰ পৰা যে খাই আহিছিলে সেইবোৰ কি হ'ব সেইবোৰ কত খাব খাবলেতো পাহাৰৰ পৰা ভূয়ামলে হাবিৰ পৰা এই মুকলি অঞ্চল এটা নামি আহিব লাগিব আৰু তেতিয়াই সংঘটিত জীৱ জন্তু আৰু মানুহৰ সংঘাতটো সেই সময়তে যেতিয়া হতাহতি সৃষ্টি হয় এতিয়াই কোনোবা এটা কোনোবা এটা নহয় কোনোবা এটা পক্ষ একদম চূড়ান্ত অনিষ্ট হয়
অনিষ্ট হয় অনিষ্ট হয় এতিয়া সেইটো এতিয়া, এতিয়া, এতিয়া তুমি চোৱাচোন কাজিৰঙাৰ মাজেৰে ৰাস্তাৰ কথা কৈছো মানে যিটো ৰাস্তা আছে আমাৰ গোলাঘাট সংযোগী সেইফালেদি এ সেই ক্ষেত্ৰত তোমাৰ আমিতোটো কিমান সাৱধানে যাব লাগে সেই ৰাস্তাখিনি জীৱ জন্তু সেইৰ মাজে যাওঁতে কাৰণ তেওঁলোকৰ সেই তেওঁলোকৰ বাসস্থানৰ মাজেৰে যাওঁ এতিয়া সেই ক্ষেত্ৰত যাওঁতে যদি তেওঁলোকৰ সন্মুখা সন্মুখীন হয় এতিয়া কাজিৰঙাত যথেষ্টখিনি ঘটনা ঘটিয়ে থাকে ন দেখিয়ে থাকা তুমি কেনেকুৱা ধৰণৰ হেৰি ঘটি থাকে হয়নে নহয় এতিয়া মই এতিয়া এটা আচলতে চাবলগীয়া কথা যিটো সময়ত পৃথিৱীখনত সকলো বসবাস কৰিবৰ কাৰণে উপযুক্ত ঠাই আছিলে চব কৰে নিজৰ নিজৰ ঠাই আছিলে তেতিয়া সেইটো সময়ত কাৰোবাক অইন এটা প্ৰজাতিক আমি সংৰক্ষণ কৰি ৰাখিবলগীয়া অৱস্থা আজি হৈ পৰিছে হ হয় আজি হৈ পৰিছে নিজৰ নিজৰ ঠাইত নিজে, নিজে আছিল আজিকালি সংৰক্ষণৰ ব্যৱস্থা কৰিবলগীয়া আছে তাকো তেওঁলোকৰ বনাঞ্চল সংৰক্ষণ নহয় পিঞ্জৰা সংৰক্ষণ কৰিবলগীয়া হৈছে খাদ্য পাতি আমি দিবলগীয়া হয়নে নহয় আচলতে, আচলতে আমি বাৰু আনৰ স্বাধীনতা কা়ঢ়িছোঁ নে নাই
একদম সঁচা কথা এইটো আমি আনৰ স্বাধীনতা হস্তক্ষেপ কৰি পেলাই আমি নিজে সিহঁতক বন্দী, বন্দী বনাই পেলাইছোঁ এতিয়া মই তুমাৰ কাহিনী এটা কম শুনিবা হয় সিদিনাখন কি হ'ল আমাৰ ইয়াৰে এটা বহুত ডাঙৰ ঘটনা ঘটি গ'ল এইটো তোমালোকে পাইছিলা নে নেজানো যে এটা বাঘ কৰোবাৰ পুৰা মুকলি হৈ আহিলে, মুকলি হৈ আহিলে নে সি প্ৰকৃততে বনৰীয়া বাঘ আছিলে আমি নাজানো কিন্তু বাঘটো আহিলে অহাৰ লগে, লগে মানুহৰ গোটেই অঞ্চলত মানে নিমিষতে আজিকালি চচিয়েল মিডিয়াৰ যুগত মানে নিমিষতে গোট গোটেই চব ফালে মানে এটা হুৱাদুৱা লাগি গ'ল যে বাঘ আহিছে বাঘ বহুত মানুহে কি কৰিছে ঘৰত দুৱাৰ মাৰি সোমাইছে কিন্তু বহুত মানুহে লা ঠি জোং লৈ পেলাই ওলাই আহিছে আৰু এতিয়া সেই বাঘটোৱে যেতিয়া মানুহবোৰে হতাহতি কৰা দেখিলে সেই বাঘটোৱে দুজনকে মানুহক আক্ৰমণ কৰিলে কৰি পেলাই তাৰ মানে এ বহুত বেয়াকে আঘাতপ্ৰাপ্ত হ'ল লোক দুজন কিন্তু ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে কিয় সেই বাঘটো ওলাই আহিবলগীয়া হ'ল আৰু কিয় সেই বাঘটোৱে সেই দুজন মানুহক হত্যা মানে গুৰুতৰভাৱে আক্ৰমণ কৰিবলগা হ'ল কিন্তু পৰৱৰ্তী পিছত হয় বহুত মানুহে লাগি পেলাই কিন্তু সেই বাঘটো হত্যা কৰিলে
হয়
এতিয়া চোৱা তুমি সেই সিহঁতক হত্যা কৰাৰ কাৰণটো হ'ল, যে বাঘটোৱে দুটা মানুহক আক্ৰমণ কৰিছিলে
আক্ৰমণ কৰিছিলে হত্যা কৰিলে হয়।
কিন্তু ডাঙৰ কথাটো হ'ল যে আমি সিহঁতৰ বাসস্থানসমূহ আমি এ বসবাস কৰি পেলাইছোঁ, খাই পেলাইছোঁ, সেইকাৰণে সিহঁত ওলাই গুচি আহিবলগীয়া হৈছে। আৰু সি যে মানুহ দুটা যে আক্ৰমণ কৰিছে, সেইটো তাৰ বাবে এটা সাধাৰণ কথা। কাৰণ সি হৈছে হিংস্ৰ জন্তু তাৰ কামেই সেইতো সি আনৰ মঙহ খাই জীয়াই থাকিব লাগিব। এইটো এইটো কোনো অধৰ্মী কথা নহয়, কিন্তু অৰ্ধমী কথা হৈছে- অ' হয় এইটো এটা প্ৰাকৃতিক নিয়ম। এতিয়া অধৰ্মী কথা এইটো হৈছে সিহঁত থকা ঠাইখনত আমি দখল কৰিছোঁ আৰু কাটি চিঙি শেষ কৰি পেলাইছোঁ।
আৰু এটা বিবেক আৰু বুদ্ধি থকা আমি জীৱ হিচাপে আমি সি কামটো আচলতে ভুল কৰিছো হয় নে?
হয়।
গতিকে সেই ক্ষেত্ৰত হয় গতিকে সেই এতিয়া চাবা দে আমি আমি সিহ'তক ধ্বংসহোৱাটো বাদ দিছো। এনেকুৱা কিছু লোকো আছে যিটো সংৰক্ষণ কৰি আছে। অৰণ্য মানৱ জাদবপায়েঙৰ কথাটো আমি গ'ম পাইছোঁ?
একদম তুমি একদম গুৰুত্বপুৰ্ন, সেইজনকতো ভাৰত জৱাহৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে তেখেতক এইটো অৰণ্য মানৱ
অ', অ' ঘোষণা কৰিছে। এতিয়া এতিয়া তেখেতৰ কেইদিনমানৰ আগত তেখেতৰ তাত যোনটো ঘটনা ঘটি গ'ল, আচলতে লজ্জিত আমি আচলতে
হয় এইটো সমগ্ৰ অসম তথা ভাৰতবাসীৰ মানে ভাৰতবাসী নহয় বিশ্ববাসীৰ ওচৰত আমাৰ অসমবাসী হিচাপে আমি নিজে লজ্জিত।
লজ্জিত, লজ্জিত নিশ্চিতভাৱে লজ্জিত এতিয়া চা এতিয়া চোৱা প্ৰথম কথাটো আমি আমি সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ বৰঙণি আগবাঢ়ি বঢ়াব পৰা নাই। হয়নে? তেখেতে তেখেতে ইমান বছৰ লাগি লাগি এখন সংৰক্ষিত নিজৰ বনাঞ্চল হিচাপে কৰিছে, য'ত আজি শ শ চৰাই চিৰিকতি জীৱ জন্তু বন্যপাণী থাকে হয় নে? তেনেক্ষেত্ৰত আকৌ কি কৰিবলগীয়া আছে, কাজিৰঙা আমি কাজিৰঙা প্ৰথম কথা সেইটো কৰিবই পৰা নাই, সেইটোতো বাৰু সেইটো বাৰু আমাৰ আহ সেইটো বাৰু সেইটো আমাৰ বিবেক বুদ্ধি ইমানখিনি স্খলনৰ কথা আমিটো প্ৰ প্ৰত্যক্ষ কৰিছোৱে। আনকি সেই তেনেকুৱা এখন অৰণ্যটো উম জাদবপায়েংৰ নিচিনা না এজন মানুহৰ ঘৰতো তেওঁলোকে আক্ৰমণ কৰিবলৈ মানে তেখেতে ভাবুকি দিয়াৰ ক্ষেত্ৰত তেখেত তেখেতৰ তাত জীৱ জন্তু চিকাৰ কৰিবলৈ অহাৰ ক্ষেত্ৰত তেখেতে ভাবুকি দিয়াৰ কাৰণে তেখেতক আক্ৰমণ কৰিব পৰাও মানে আমাৰ বিবেক বুদ্ধি আছে বুলি আমি আমাৰ আ চৰন সেইটো কিন্তু দাঙি ধৰিছো চৰিত্ৰটো।
একদম সঁচা কথা। তুমি এইটো চোৱা কথা একক প্ৰচেষ্টাৰ জৰিয়তে তেখেতে ইমান এখন ডাঙৰ অৰণ্য প্ৰতিষ্ঠা কৰিলে, যিখন ভাৰতৰ তথা মানে গোটেই বিশ্ববাসীয়ে হত ভমভ যে এজন ব্যক্তিয়ে এটা জীৱনত কেনেদৰে সিমান ডাঙৰ এখন অৰণ্য মানে তৈয়াৰ কৰিব পাৰে। কিন্তু এতিয়া আমি অসমবাসী হিচাপে আমি অঞ্চলবাসী হিচাপে আমি সেইটো গৌৰৱ কৰিব লাগে যে তেনে এখন অৰণ্য আমাৰ অসমত আছে। আৰু লগতে তেনে এজন ব্যক্তিক আমি ওচৰৰ পৰা পাইছো। গতিকে কিন্তু আমি কিছুমান মানুহৰ বিবেকহীন কিছুমান মানুহে কি কৰিছে সেইবোৰকে লৈ হিংসা কৰিছে। তেতিয়া দুদিন মানৰ আগতে তেখেতৰ অৰণ্য এখন জ্বলাই দিলে হয় নে তুমিতো গ'ম পোৱা, জ্বলাই দিলে সেইবোৰ দু ষ্কৃতিকাৰেয়ে কি কৰিছে প্ৰকৃতিৰ ধ্বংস কৰিছে, ই কেৱল প্ৰকৃতিৰ ধ্বংসৰ লগত কথা নহয় ইয়াত বহু কেইটা কথা লাগি লগ লাগি আছে।
হয়, হয়।
এতিয়া যাদবপায়েংয়ে যি অৰণ্য প্ৰতিষ্ঠা কৰিলে, সেই অৰণ্য প্ৰতিষ্ঠাৰ ফলত তাত থকা কিমান হাজাৰ হাজাৰ পশু পক্ষী জীৱ জন্তুৱে তাত বাসস্থা লাভ কৰি